কি কৰি আছে?
অ মই আনি আছো তুমি?
অ মইয়ো আছো? আজি আমি মানে ব। বজাৰৰ বিষয়ে কথা পাতিও হ'বনে।
অ ঠিক আছে কোৱা?
অ আপোনাৰ মানে বজাৰ বজাৰ বুলিলে কি বুজে আপুনি?
বজাৰ পৰিলে আমি সেইটোৱে বুজো যে যিহেতু মানুহবোৰে এ যে বিজনেচ কৰে সিহঁতৰ পৰা আমি কিবা বস্তু কিনো কিনো বা সিহঁতৰ পৰা কিনিকে আকৌ আমি ই।
ব্যৱসায় কৰো হয়। মানে এতিয়া আপুনি মানে। মানে অ বজাৰ এতিয়া ইংলিছতটো শ্বপিং বুলি কয় হয় ন। যে আপুনি মানে বেছি? বেছিভাগ আপুনি অনলাইন বজাৰ কৰি ভাল পায় ইয়। অফ লাইন ইয়া। মানে উ। এ এতিয়া কেনেকা ধ কেনে ধৰণৰ বজাৰ। ভুনি বাৰ্গেনিং কৰি ভাল পায় ইয় ন। পায়।
অ মই বজাৰ মইতো এনে অনলাইন অনলাইন শ্বপিং কৰিও ভাল পাওঁ আৰু অফলাইন শ্বপিং কৰিও ভাল পাওঁ? বেছিভাগতো অনলাইন শ্বপিং কৰাত। যায়। কিয় কি আজিকালি অনলাইন শ্বপিং কৰিলে ঘৰতে বস্তু? আনি দিয়ে। আৰু যেনেকে ধৰা। তোমাৰ? অ অনলাইন শ্বপিং বেছি মানুহে আজিকালি অনলাইন শ্বপিং কৰে আজিকালি গ্ৰচৰী বস্তু বোৰেও পায় ঘৰৰ বস্তুবোৰও? ডাল চেনি চব পাই যায় ব্লিংকিত আছে মিন। তাৰপিছত তোমাৰ হল ফ কাৰ্ট এমেজনতো ত আমাৰ তোমাৰ বস্তুবোৰ পায়ে
অ
বেছিভাগ মই অনলাইন বজাৰ কৰিও ভাল পাওঁ এনে তুমি কি বজাৰ কৰি বেছিকে ভাল
আহ মই বেছিভাগ অফলাইন কৰি ভাল পাওঁ অ অকে কি এতিয়া অফলাইনত মানে এতিয়া আপুনি চাই পেলাই গিনিং কৰি পেলাই আপুনি লব পাৰে এতিয়া অনলাইন এতিয়া অনলাইনটো আমি মানে ব কৰিব নোৱাৰো আৰু প্ৰডাক্ট বিলাকো কেনেকা আছে কেনেকা নাই কিছুমানে ভাল ৰিভিও দিয়ে তথাপিও আমাৰ প্ৰডাক্ট বিলাক মানে ভালকে নাহে। ডেলি মানে অ আমাৰ প্ৰডাক্ট বিলাক অ মানে টাইমত ডেলিভাৰী নহয়। সেইকাৰণে মই অফলাইন বজাৰ কৰিয়ে বেছি ভাগ ভাল পাওঁ আৰু বাৰ্গেনিং কৰি যে ত আৰু মানে আপুনি অ এতি এতিয়া অফলাইন বজাৰ কৰিলে মানে ক'ত ক'ত যায় আৰু
মই অফলাইন বজাৰ কৰিলে তোমাৰ ফেনচি বজাৰ যাও বশিষ্ট বজাৰ যাও গণেশগুৰি যাও এনেই মই বেছিভাগ বিশালৰ পৰাও কৰো বিশালৰ পৰা মই বেছি বহুত বস্তু লও সেইদিনা মই এখন কুলাৰ আনিলো তোমাৰ অ কুলাৰ আনিলো তাৰ পিছত এখন ফেন আনিলো আৰু তোমাক বহুত ডিচকাউণ্ট দিয়ে এতা মানে বহুত ডিচকাউন্ চলি আছে। বৰ্তমান মই অ বজাৰটো কৰি ভাল পাওঁ কিন্তু এ কিছুমান কিছুমান ক্ষেত্ৰত বেয়াও পাওঁ মই এনেই আজিকালি এ তুমি ধৰা কিবা বস্তুৰ দাম এশ টকা আছে সেইটো বস্তুৰ দাম তিনিশ টকা চাৰিশ টকা কয়। আৰু বাৰ্গেনিং কৰি থাকি অ বাৰ্গেনিং কৰি থাকি তেও বেয়া পাও কেনেকুৱা লাগে এতিয়া মনটো কি বেলেগে এ বে মানে মনত আহি যায় ভাৱতো আহি যায়
অ নহ এইটো এতিয়া চাওক এইটো আপোনাৰ লৰা মানুহৰ ভিতৰত থিংকিং হয় নহে আমি ছোৱালী মানুহে মানে যিমান কম কৰে ইমান আমি বাৰ্গেনিং কৰোৱে ন আৰু আমি মানে ছোৱালী মানে বেছি কিভাগে বাৰ্গেনিং কৰে আৰু হয় কি নহয় এতিয়া ল'ৰা মানুহে যিহেতু ভাৱিব আৰু কি ভাৱিব আৰু ইমান আমি দাম কমাই আছো এনেকা ভাৱে
হয় হয় তুমি ঠিকেই ক'লা ইমান তাৰ ভেলু ত ইমান আমি ইমান কমকে দি আছো। তাকো অলপ বেয়া লাগিব এনেকোৱা মন মত ভাৱ আহি যায় তাৰ কাৰণে মই অফলাইন এইটো কৰিবলৈ ইমান টান পাওঁ অনলাইনে কৰি বেছিকে ভাল পাওঁ। অ তুমি অনলাইনত অ অৰ্ডাৰ কৰা নাই কিবা কিবি
অ অনলাইনত কৰো বাট বেছিভাগ নকৰো মই যিমান পাৰো মানে ইমানেই কম কম পইচা মানে অৰ্ডাৰ বিলাক কৰো আৰু আৰু কি কৈ জাত প্ৰডাক্ট বিলাক বেয়া আহিলেও মানে আফোচ নালাগোচ
আফচস্ত নাথাকে আকৌ ধুমি থাকে
কিছুমান কিছুমান এতিয়া আমি উ বেছি পইচা দিকে আমি বজাৰ বিলাক কৰিলো অনলাইনত আৰু প্ৰডাক্ট বিলাক ভাল অহা নাই টো মনতটো বেয়া লাগিবই না পইচা বেষ্ট
অ কিছুমান কিছুমান তোমাৰ হেৰিটোও থাকে বেনিফিট অ অনলাইন তুমি ৰিটাৰ্ণ পলিচিটো থাকে আৰু ৰিফাণ্ড পলিচিও থাকে তোমাক যিহেতু ভাল লগা নাই তুমি ৰিটাৰ্ণ কৰি দিলা। তাৰপিছত সিহঁ ৰিফাণ্ড কৰি দিয়ে পইচা কেইদিনমান টাইম লাগে। কেইদিনমান দিলে হয় তাৰ পিছত পইচাটো আহি যায়। তেনেকুৱা তো অ পবলেম প্ৰব্লেম নাই। তুমি এনেকে অনলাইন মাৰ্কেট, পাইছা নে?
উম বেছিকে তো মই কৰা নাই মানে মানে যেতিয়াও কৰি। মোৰ মানে মোক এই ৰিটান কৰিবলগীয়া অবস্তাটো অহা নাই। মানে মই প্ৰদাৰ্গ বিলাক টো ধুনীয়াই পাইছো উম আপুনি? আপুনি কি কোনটো কোনটো এপত বেছি অনলাইন শ্বপিং কৰে মানে?
অ মই মই তোমাৰ ভাবা ইলেক্ট্ৰন ইলেকট্ৰনিক ল'ব হ'লে মই ক তোমাৰ সেইটো ইউচ কৰো। তোমাৰ কি বোলে? অ এমেজন এমেজন এমেজন এমেজনত যিহেতু ইলেক বস্তুবোৰৰ ৱাৰান্টি আৰু তোমাৰ চাৰ্ভিচটো ভাল দিয়ে আৰু তোমাৰ? এনেই নৰ্মেল বস্তুবোৰ ল'ব হ'লে ফ্লিপকাৰ্ট ইউজ কৰোঁ আৰু মই মিছ'টো ইউজ কৰি ইউজ নকৰোঁৱেই মিছ'ত মই, একবাৰ এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ বিশ দিন মান আহিব বুলি দেখাই খাল তাৰপিছত নেক্সট ডে তোমাৰ কেনচেলহে হ'ল এনেকুৱা হ'ল তাৰপিছত মই মিছ্ব' ব্যৱহাৰ নকৰোঁ কেতিয়াবা কেতিয়াবা ইউজ কৰোঁ। তেনেকুৱাও নহয় একেবাৰে ইউজ নকৰা কৰো কেতিয়াবা চাও। টৰ বস্তু ভেলুটো তাত কিমান আছে ইয়াত কিমান আছে।
অ এতিয়া এতিয়া মানে মইয়ো মানে বৰ্তমান মিছ্বত হেৰি কৰিছিলো বাট নিজত কিবা চু হৈ আছে চাগে সেই কাৰণে এনেকা হৈ আছে। আ মিচত আপোনাৰ কাপ আপোনাৰ কাপোৰৰ দাম মানে বেছি কম। অফলাইন অফ অফলাইনৰ কৰিও মানে কমত পা পোৱা যায়। মই এনেকা ইলেক্ট্ৰনিক বস্তু বস্তুটো কিনি পোৱা নাই অনলাইনত। অ বেছিভাগতো মই মিছ পিছত কাপোৰ বিলাকে কিনি পাইছে।
অহ
অ আৰু মানে মই মই যেনে ভাবোঁ আৰু মানে ইলেক্ট্ৰনিক বস্তু লবৰ কাৰণে ফ্লিপকাৰ্ট ভাল থাকে চাগে।
অ ফ্লিপকাৰ্ট অ তুমি ঠিকে কৈছা ফ্লিপকাৰ্টত। বেয়া নহয় অ ফ্লিপকাৰ্টো ভাল হয় তাতেও অৰ্ডাৰ মই কৰোঁ। মই এয়াৰবছোৰ লাৰ্চ টাইম অৰ্ডাৰ কৰিছিলোঁ মিভিৰ তোমাৰ। এতিয়াও চলি আছে পাঁচ বছৰ হ'ল সে বি বি হেডফোন তাইপ চি পা। আকৌ সেইদিনা এটা এয়াৰবডছ অৰ্ডাৰ কৰিলোঁ। অ সেই ভাল লাগে অ সেইকাৰণে মৰ্ডাৰ কৰিছিলোঁ। এনেই তিমি। অ অ বেছিকে কোনটো এপছ ইউজ কৰা। ত ফ্লিপকাৰ্ট এমেজন
মই বেছিকে মি। বেছ বেছি ভাগ মই মিছ ইউজ। কৰোঁ মানে আপুনি কোনটো ইউজ কৰে।
মই বেছিভাগ মিছ মিছতো ইউজ নকৰোঁ। ফ্লিপকাৰ্ট কৰোঁ আৰু মিন্ত্ৰাও। কৰোঁ মিন্ত্ৰাও কৰি ভাল লাগে। মিন্ত্ৰাত অলপ তোমাৰ অ এভ্রীথিং বস্তুৰ অলপ প্ৰাইচটো। ভেলু ভেলুটো অলপ বেছি আৰু তোমাৰ কুৱালিটিটো ভাল পোৱা।
অ অ হয় হয় হয় এতিয়া য'ত কোৱালিটি ভাল থাকে তাৰে পৰা কৰিব লাগে হয়। কি নহয়।
এইটোতো হয় কথাটো তুমি ঠিকেই কলা য'ত কোৱালিটি অলপ বেছি ভাল দিয়ে তাতে কৰা। টো বেছি ভাল আৰু যিহেতু আমাক ক মানুহক কিছুমানৰ কোৱালিটি লাগে কিছুমানৰ কুৱাণ্টিটি লাগে টো আৰু বেলেগ বেলেগ কথা
ডিপেণ্ড কৰে এতিয়া
অ আৰু ব্যৱসায় কৰে যোনে ব্যৱসায় কৰে সিহঁত কুৱাণ্টিটি লাগে ইমান কোৱালিটি নাচায় আৰু যোনে ইউজ কৰে সিহঁতক কোৱালিটি লাগে সিহঁতে কোৱাণ্টিটি নাচায় সেইটোৱে কথা অ অ তুমিও
কথাও ঠিকেই হয়
তোমাৰ মতেদি কি হয় কব পাৰিবা নেকি অলপ
মোৰ মতে এতিয়া চাওক এতিয়া আপুনি যেতিয়া আপোনাৰ কোৱালিটি ভাল পাই আছে হয় কি নহয় অফলাইন হওক ইয়া অনলাইন হওক আপুনি কোৱালিটি ভাল পাই আছে ত কোৱাণ্টিটী আপুনি চাব নালাগে এতিয়া আপোনি কোৱাণ্টিটি ভাল পায় আছেে ত আপোনি কোৱাণ্টিটি চাই কি কৰিব দে কোৱাণ্টিটি চাই আপুনি কোৱালিটি বেয়া কোৱালিটি ললে আপোনাৰ দুদিন নচলিলে তে আপোনাৰ এনে ৱেষ্টেই হৈ গ'ল হয় কি নহয় অফলাইন হওক অনলাইন হওক কোৱালিটি ভাল চাই কি ল'ব লাগে
অ অ এইটো হয় কথা তুমি ঠিকে ক'লা কোৱালিটি টো লাগে অ চব বস্তু কোৱালিটি থাকে থাকিলে আৰু তোমাৰ ৱাৰেণ্টি থাকিলে অ আৰু কিছুমান বস্তু তো আছে যিহেতো নাম আছে সিহঁতৰ যেনেকুৱা উষাৰ কিবা বস্তু ললা সিহঁতৰ নাম আছে পটককে বিক্ৰী বেয়া হয় নাই যায় চেমচংৰ ললা? সিহতৰৰ নাম আছে তেনেকুৱা কোম্পানী বোৰ ব্ৰেড ব্ৰেণ্ডেড কোম্পানী থাকিলে আৰু অ সহ। বস্তুটো বেয়া হোৱা ইমান কথা। নাহে। বাইচাচন কেতিয়াবা বেয়া হ'ব। পাৰে এইটো বেলেগ কথা কিন্তু? সিহঁতৰ ৱাৰেণ্টি যিহেতু। টো থাকে। তাৰ মতে দি সিহঁতে। ভাল বনাই।
হয় অ আৰু এইটো? কোম্পানী এতিয়া আগত এ যিটো মানে বহুত চলিছিলে হয় কি নহয়। এল জি কোম্পানী তটো তাৰ কোৱালিটি টো বহুত দি। ফুত। ভাল আছিলে এতিয়াও আছে চাগে বৰ্তমান মই নাাজো। জানো বাট এতিয়া উষাটো অ ষাটো ট্ৰেণ্ডিঙত। তাছে হয়।
অ উষাও ট্ৰেণ্ডিঙত আছে তোমাৰ ধঢেৰ কোম্পানী আছে? সেই জিনি। ম বাজাজ উষা তোমাৰ? বহুত। কোম্পানী আছে যটোত ভাল মানে হক। তা ভাল কোৱালিটি দিব পৰাৰ কাৰণে হল। নাম আছে যিহেতু। যি বস্ত তমাৰ ভাল কি দিব পাৰে? ইহঁতৰো অৱশ্যে নামতো থাকিব নহয় অ ইহঁতৰ মাৰ্কেটত যেনেকুৱা এতিয়া বাজাজৰ বাজাজৰ। কিবা বস্তু ল'বা সিহঁতে ৱাৰেণ্টি কোৱণ্টিটি কোৱালিটি বেছি ভাল দিয়ে? চচাৰ ললাই সিহঁতেও কোৱালিটি ভাল ললে আৰু কাপোৰৰ তোমাৰ যিমান জকি আছে নাইক আছে? অ জৰ জৰ ন আছে হাত। সহঁতৰ কোৱালিটি ভালহঁতৰ প্ৰাইচো ব্ৰেণ্ডৰাল প্ৰাইচো বেছিকে? আৰু সিহঁতে তুমি। ফাৰ্ষট কপি কিনা ছেকেণ্ড কপি কিনা তোমাৰ অ কেই চাৰি পাঁচ বছৰৰ কাৰণো তোমাৰ এইটো থাকি যায় ন তোমাৰ?
অ অ অ বেয়া হয় নাই যে ঠিকে কলে আপুনি? যে আমি মানে। বেছি ভাগতো আমি কোৱালিটি চাব লাগে হয় কি নহয়? অ হয়, হয় এতিয়া গৰমত টো অফলাইন বজাৰ কৰিলেই ভাল হয়। অ অনলাইন বজাৰ কৰিলেই ভাল। গৰমত আৰু অ মাথা মাৰি থাক থাকিব নোৱাৰি আৰু
হয় নে হয়, অ সেইটোতো কথা ঠিক আছে দিয়া। ঠিক আছে তেনেহ'লে।
অ থেংক ইউ ছ' মচ।